হেল্লো ' অহ কি কৰিছা?
এই আছো তুমি কি কৰিছা?
মই আছোঁ আছোঁ।
অ'
বিছনাখনতে পৰি আছিলোঁ এতিয়া উঠিছোঁ আকৌ যা যোগাৰ ইটো সিটো টো কৰিব লাগিব নহয় মায়েও কাম কৰি আছে
অ' অ'
এনে গা কালি যি বেয়া হৈছিল আৰু আজি কিন্তু অকমান ভাল পালো বুজিছা
ভাল ন
সেইটো কাৰণে আজি বোলো অকমান মানে সাধাৰণকে কিবা এটা খাম আৰু ইমান যি দি বস্তু না খাও বতল কৰিছে এয়া আগতে
কি আহিছা জানানে
ভাটি ভাটতি আহিছে নি কিন্তু মইতো ভাল জেগাত তাতে আছো
চোৱানো তোমাৰ মাতটো ফাটি ফাটি আহিছে কিবা
এতিয়াও নে
মানে মায়ে অকনমান অকনমান ভাগি ভাগি গৈছে মানে
এতিয়া
সেই একে ভাগি ভাগি যোৱাল গৈছে আকৌ
অ' কি হৈছে বাৰু নাজানে। এই নেটৱৰ্কৰ কাৰণে হৈছে বুজিছা।
অ' তেনেকুৱাই চাগে।
তোমাৰটোও ভাঙিছে এতিয়া।
হা, হা?
তোমাৰতো ভাঙিছে বাৰু একো নহয়, সেইটোতো ভাঙি অকমান এতিয়া ভালকে ধুনীয়াকে শুনি আছা নহয়, এনে?
এনে অকমান, অকনমান আহি আছে অ।
অকমান, অকমানহে গৈছে নেকি?
অ অকমান, অকমানকে মানে ভাগি-ভাগি আহিছে বস্তুটো আক।
অ জানো নেটটোতো ঠিকে আছ ছে বাও বাও কি নেটৱৰ্কটো, এই মাজে মাজে হয় বুজিছা। এই নেটৱৰ্কৰ
এ সেইটোৱে আৰু কিমান তোমাৰ মানে মান ধয়ে চলাই আছেও গোটেইখনতে।
অ সেয়াই অ তুমি জানে আজি আৰু মই একদম ব্লিংকিটত অৰ্ডাৰ দিলোঁ নহয়।
অ কি দিলা?
ব্লেংকিতত, এই বেলেগ একো দিয়া নাই। কালি পেট বেয়া। ছিলে কাৰণে ৰাজমাহ দিম বুলি ভাবিছিলো ৰাজমাহ নিদিলো।
অ অ।
কৈ ব। চবক খাবলৈ ৰুটি লাগে, ৰুটি খাই নহয় ৰাত তিপুৱা। আটা গুৰিতটো লাগেই আৰু আলহী দুলহী। এটা আহিলো আ এটা কৰি লাগে। এ আটা গুৰি দিলো। অ' আটা গুৰি দিলো। তাৰ পিছত আকৌ এদি দালি দিলো। তাৰপিছত। তাৰ এই মম্ছ মেজিকৰ নতুন বিস্কুট এটা এটা ওলাইছে।
অ', অ', অ'।
তাৰপিছত গাখীৰৰ পেকেট তাই এনেকে কৰি কেইটামান বস্তু দিলো আৰু দেই। এনেই কিন্তু যোনটো। পইচা লৈছে সেইটোতকে মানে ধৰা দুটকা এটা বেছি লৈছে।
অ', অ', অ'।
তাৰ্জ হিচাপত। আৰু তুমি মানে। অ' তুমি মানে সেইটো হেৰিও কৰিব পাৰা। এই এইটো। কি বুলি কয়, এ টিপো দিব পাৰি মানে তাৰ যোনবিলাক ল'ৰাই দিবলৈ আহে তেনেকুৱাও থাকে যেনিবা। অ' কিন্তু কথাত ত মানে তাৰপিছত মানে মই ভাবিলো আৰু দুটামান বস্তু দিওঁ নেকি বুলি। পুৱা চালো এইটো। অৰ্ডাৰ দি দিলো তাৰ পিছত নাই নাই আৰু কেইটামান অৰ্ডাৰ দি। যাওঁ বুলি। দীপলা চালো কিন্তু মানে। তেতিয়া এক্স। এটা চাৰ্জ বেছি গৈছে আৰু তোমাৰতো তেনেকুৱা হৈ আছে। তোমাৰটো প্ৰব্লেম হৈছে মোৰ মতে।
মোৰ প্ৰব্লেম মানে মোৰ মানে তোমাৰ মই জোনটো ৰুমত আছো। ডাইৰেক্ট মানে মই টাৱাৰ টো ওচৰত বুলি ক'লেও বেয়া নহয়।
অহ নহয় তোমাৰ মাতটোও ভাঙি আহিছে সিটো কাৰণে কৈছো মানে।
অ এতিয়া সেই তোমাৰো একে আহিছে আকৌ।
এ এইটো প্ৰব্লেম মই শুনি শুনিছো অকৌ। মানে ভাঙাকে অকমানকে ভাঙি আহিছে আৰু।
অ সেইয়া অকমান অকমানকে উম উম কোৱা।
দিলো মানে দে। এনেকে ধুনীয়াকে আহিলে। আহি পেলাই আমি। তোমাৰ এতিয়া মানে দুটকাই বেছি লয় কিন্তু। পিছৰ বাৰ যেতিয়া মই দিব ললো। এতিয়া কিন্তু অহ। যদি মানে ধৰা তুমি এশ টকা ভিতৰত। এশ টকা এশ বিশ টকা দিয়া। তেনেহলে মানে এক্সট্ৰা চাৰ্জ ত্ৰিছ টকামান লয়।
অহ অহ গম পাইছো।
যদি মানে ডেৰশ টকাৰ ওপৰত। তেতিয়া হ'লে মানে পাঁচ। টকা নে কিমান মানে কিবা চাৰ্জ এটা লয় হা
অহ অহ।
সেইটো ল'ব মই হেৰি কৰা নাই। কিন্তু সোনকালে যে ঘৰতে দি। থৈ যায় সেইটো। তোৰ চবছে ডাঙৰ কথা
এ সেইটোৱে এতিয়া বহুত সুবিধা হৈছেও সেইটো কাৰণে
সুবিধাতটো মানুহখিনিৰ কাৰণে হৈছে কিন্তু লগালগ এই গেলামালৰ দোকান খিনিৰ কাৰণেও হেৰি অসুবিধা হৈ গৈছে নহয়
উম সেইটো হয়। তোমাৰ
ভাবাচোন?
এই মানে বিপদ চব ফালে গ'ম পোৱা নাই? এতিয়া এফালৰপা চবলৈ গ'লে নিবনুৱা খিনিৰ কাৰণে ভাল। আৰু এফালৰ পৰা চাবলৈ গ'লে দোকানী খিনিৰ কাৰণে লষ্ট। মানে বহুত কথা হৈছ আজিকালি জেগাই জেগাই এইবোৰ সুবিধা হৈয়ে গৈছে আছে নহয়। আৰু আজিকালি তোমাৰ চুইগি জমেটোবোৰো হোৱাৰ পৰা চাবাচোন কিবা এ খাবলৈ মন গ'লে আমি অনলাইনত অৰ্ডাৰ দি দিলেই আৰু হয় যায়।
টো পইচাটো বেছি লয় যে?
বেচিলে আৰু কিবা এটা
চুইগী জমেট'ত বহুত পইচা লয়।
উম কিবা এটা এক্সট্ৰাকে লয়ে আৰু।
এক্সট্ৰাকে মানে যথেষ্ট খিনি লয়।
লয়।
মানে তুমি যদি আশী টকীয়া বস্তুতো দিছা বা এশ টক কীয়া দিছা, তেনেহলে তোমাৰ এ এশ চল্লিশ টকা ল'ব।
ল'বগে।
তাতকে কিনি আনি খুৱাই ভাল। কাৰণ কিনি আনিবলৈ সেই ওচৰৰ হেই হোটেলখননলে বা ৰে ষ্টুৰেন্টখনলে তাত চল্লিশ টকা তেল পুৰিব লগা নহয় যে।
উম। আৰু তোমাৰ এটা কথা কি হয়, এতিয়া তুমি কিনি অনাৰ লগে লগে তুমি আশী টকাত ধৰি লোৱা আমি যিটো ফ্ৰাইড ৰাইচ বা ৰ'ল এটা পাম সেইটো আকৌ তোমাৰ অন অনলাইনত এশ টকা।
অ', সেইটোয়ে কৈছো। কিন্তু তে-মানুহে ভাবিব ধৰা কিছুমানে বাৰু কব পাৰে যে আপোনাৰ তেলতোও ইমান পইচা যাব হা। কিন্তু তেলত চল্লিশ সেহেতেও কিমান কিলোমিটাৰ ভিতৰতহে দিয়েহি আৰু সিমানখিনত চল্লিশ টকাৰ তেল এনেও না যায়। সিহতে এক্সটা চাৰ্জ যোনটো লয় চল্লিশ-পঞ্চাশ টকা, হয়নে নাই। কিন্তু মানে এইটো কি হয় খাব খোৱা মানুহ খিনিৰ কাৰণে সেইখিনি খাব পাৰিব। কিন্তু মানে কি জোনবিলাক কে মাহটোত এবাৰ বা দুবাৰ হে অ', মানে বস্তু খাব বিচাৰে
উম।
অনলাইন অৰ্ডাৰ দি খাব নোৱাৰিব মানে।
নোৱাৰে নোৱাৰে।
কালি মানে মই চাই আছিলোঁ দেই, মই বোলো কিবা এটা অৰ্ডাৰ দি খাওঁ এনেকে বুলি, তাৰ পিছত মানে বহুত বেছিয়ে চাৰ্জ লগাই দিয়ে মানে। তাৰ পিছত মই মানে ভাবো মানে মোৰ এনেকে অনলাইন অৰ্ডাৰ দি খোৱাৰ পিছতো আকৌ ভাতকেইটা বনাই খাব ব লাগিবই তাতকে সেই দুশ টকা অনলাইন অৰ্ডাৰ দি আনাতকে মই আঢ়ৈশ টকা ভৰি পেলাই এক মানে পাঁচ কেজি মই চাউলে পাম।
উম আৰু তোমাৰ সেই তেনেকুৱা হয় কেতিয়াবা। এতিয়া সেই তোমাৰ এইটো কি বুলি কয় এই মোৰ যে এতিয়া ইমান বাটাৰ চিকেনৰ নান খাবলৈ মন গৈছে তোমাৰ গ্ৰীল অফ পাঞ্জাৱৰ।
অ' তুমি হেৰি হেৰি খাব পাৰা গম পাইছে। নাই এই মেজাংকৰি বহু ধুনীয়া বনাই।
মেজাংকৰি অ' মেজাংকৰি। তাৰ পিছত মই মেজাংকৰিত এবাৰ খাইছোঁ। আৰু হেৰিত খাইছো জানান
টাইম আৰু মেজাংকৰি কি আছিলে জানা নে নাই ব্ৰেক ক টাইমৰ আছিলে হা, কি আছিলে মানে তোমাৰ উম হেৰি এ এই এশ এশ ষাঠি টকা মানত নে কিমানত দেই।
উম উম।
বাটাৰ চিকেন মানে পিচ দুটা নে তিনটা দিয়ে মানে তাৰপিছত আকৌ হেৰি নান দিয়ে মানে খাব শেষ কৰিব পৰাকে দিয়ে আৰু হা। চাৰি পিচ মান দিয়ে মানে নান দেই। সিমানটো প্ৰাইজৰ ভিত মানে তিনি পিচ মাংস আৰু তিনিপি মানে তিনি চাৰি পাঁচ পিচ মান হেৰি নান দিয়ে সৰু সৰু টুকুৰাত। মানে এটা মানুহৰ কাৰণে যথেষ্ট।
উম উম।
আজিকালি আকৌ সেইটো উঠাইয়ে দিলে মানে।
উঠাইয়ে দিলে আৰু এতিয়া তোমাৰ গ্ৰীল অফ পাঞ্জাৱৰ যোৱাবাৰ তা আ গবাৰ নেকি নে যোৱাবাৰে মোৰ মাৰ মানে বাৰ্থডেত আমি মানে কি হ'ল তোমাৰ আমাৰ মানে প্ৰতিবাৰে কি হয়, সেই ঘৰতে মই কেক এটা অনাও, আনি পেলাই তোমাৰ সেই কিবা কিবি ধৰি লোৱা মাংস-চাংস বা কিবা কিবি এনেকে আনিলো আৰু আনি আমাৰ ঘৰৰ মানে বৰ্তাহঁতৰ ঘৰৰকেইটা, খুৰাহঁতৰ ঘৰৰ কেইটা, আৰু আমাৰ ঘৰৰকেইটা, এইফালে মামাহঁত, জেঠাইহঁত কোনোবা আহিলে আহে মানে আমাৰ ঘৰতে মানুহ ভালেমানকেইটা হয়গে। সেই তেনেকেই মানে যাৰেই বাৰ্থডে হওঁক বা কিবা কিবাই হওঁক, আমি সেই তেনেকেই মানে চেলিব্ৰেট কৰি থৈ দিওঁ, তাৰ পিছত সেইবাৰ আকৌ কি হ'ল, আমাৰ দাদাৰ মানে ডাঙৰ দাদাও নাই, ডাঙৰ দাদা বৌও নাই, ছোৱালীজনীও নাই আৰু তাহাই নাথাকিলে মানে কি হয় ছোৱালী দুজনী নাথাকিলে মানে আমাৰ সেই বস্তুটো কৰিবলৈ মন নাযায়। তাৰ পিছত সৰু দাদাৰ তেত তেতিয়া মানে ছোৱালীজনী জন্মও হোৱা নাই, তাৰপিছত ডাঙৰ দাদাজনী জন্ম হ'ল, ডাঙৰ দাদাজনী তাইও নাই, অ' নহয় সৰু দাদাজনী জন্ম হ'ল, কিন্তু তাই অকণমানি তাইক লৈ মানে তেতিয়া মানে বৌয়ে নাযায় আৰু তেনেকে ক'তো। তাৰ পিছত খুৰাৰ ছোৱালী জনীও নাই। তাৰপাছত খুৰাহঁতো নাই, নাথাকিলেও তোমাৰ মাক কৈ মই মাহঁত-মাকো কোৱা নাই, মই মানে পৰীক্ষা আছে সেইদিনাখন, তাৰপাছত মই বুলো কি কৰিলে ভাল হ'ব, তাৰপৰা লগালগ লগৰ এজনীক ফোন কৰিলোঁ, মই বোলো মোক কেক এটা এনেকে আবেলিলৈ লাগিব, তুমি বনাই থ'বা, তাৰপাছত বোলে ঠিক আছে। তাৰপিছতে এইফালে তোমাৰ তেতিয়া মোৰ ভাগৰ চব আছেই, কিন্তু মই বস্তু আনিলোঁ যদিও মানে মোৰ বনাবলৈ সময় নহ'ল এ সেইদিনাখনি মোৰ ইফালে পৰীক্ খা, তাৰপিছত তোমাৰ কি হ'ল আ
মানে কি জানা বাৰ্থডে বুলি ক'লে বহুত উথপ
লাগিয়ে থাকে আৰু কিবা এটা মানে কি হওঁক কৰি থাকিলে তোমাৰ নকৰিলে
পাৰফেক্ট তাক মাহঁতৰ কাৰণে অকন সুছ কৰি দিব
খুচ মানে কি হয়, এতিয়া আমি নিজৰটো, অ' আমাৰ কাৰণে কৈ দিয়ে, এদিনহে ধৰি লোৱা তাৰপিছত মই বৌ ক'লোঁ বোলো এটা কাম কৰোঁ দিয়া বোলো আহা এনেকৈ আজি বাহিৰতে আমি খাওঁগৈ
এদিনে সান্তনা দিয়ে আকৌ সান্তনা পোৱা যায়। কিমান শান্তি পায় মানে
সেইটোটো তাৰ পিছত বৌক ক'লো সৰু বৌক ক'লো, এটা কাম কৰো মোৰ পৰীক্ষা বোলো এনেকে শেষ হ'ব, মই ঘৰৰ পোৱা পিছতে মই ওলাই আহিম আগতীয়াকে, মই ওলাই গৈ বোলো আমাৰ পেহী লৰাটো মানে তাক ক'লো, তাৰ পিছত মই বোলো ময়ে জিম্পুদায়ে ওলাই যাম, ওলাই গৈ আমি কে'ক টো লম, তুমি এফালৰ পৰা মাক লৈ যাবা, আৰু পাপাক এফালৰ পৰা দোকানৰ পৰা ওলাই দিবলৈ ক'ম ৰাতি, লাহেকে বোলো ৰাতি খানাটো আমি বাহিৰত গ্ৰীণ অৱ পাঞ্জাৱতে খাই দিম। তাৰ পিছত বৈ বোলে ঠিক আছে সেইটোকে কৰিম, তেনেকে তোমাৰ মই আগতীয়াকে ওলাই গ'লো, গৈ কেক আনিলো আনি তাৰ তাৰপিছত মায়ে পাপাই এইফালৰপা, মায়ে বৌয়ে গ'ল, তাৰপা সেইফালৰ পৰা পাপাওঁ আহিলে তাপিছত তেনেকে মানে আমাৰ ৰা তি খানাটো খালোঁ, তোমাৰ চিকেন মানে অৰ্দাৰ দিলোঁ প্ৰথম মানে আ তোমাৰ হাফ আ হাফ তো সুধিলো টু অ হাফ প্লেটটো তোমাৰ টু ফৰ্টি নে কিবা এটা তাছত মই ভাবিলো ফুল এটাকে অৰ্ডাৰ কৰি দিওঁ, ফুল তোমাৰ ফ'ৰ ফিফটি নে ফ'ৰ ফ'ৰটি লৈছিলে দেই, তাৰ পিছতে আৰু লগত তোমাৰ নান তাপা আৰু লৈছিলোঁ হেৰি অ', এইটো কি বুলি কয় ৰুমালী ৰুটি। তাৰ পিছত আৰু আৰু লৈছিলোঁ এটা পনীৰ, তোমাৰ বাটাৰ পনীৰ। বাটাৰ পনীতো যিমান হাফ প্লেট লৈছিলোঁ, তুমি বিলিভ কৰিবা মানুহ আমি অম, পাঁচ অ', তিনতা পাঁচটা মানুহৰ ভিতৰত আমি চিকেন মানে ফ'ৰ ফৰ্টিত ইমানেই দিছে এতিয়া ফ'ৰ ফৰ্টিটোত কিছুমানৰ তোমাৰ চিকেনৰ ধৰি খুব বেছি চাৰি পিচ দিয়ে ন'। তাত মানে কোৱান্টিতি টো ইম কোৱালি কি কোৱণ্টিটি দুইটাই বেষ্ট মানে তোমাৰ অহ, সাত পিচ নে কিমান পিচ দিছে। তোমাৰ খাই পেলাই পনীৰো থাকিলে চব থাকিলে আৰু চবৰে মানে অলপ অলপ থাকিলে, মানে নানো থাকিল
এ মানুহে খোৱা ওপৰত কথা আৰু উম।
পা আমি খুব মানে আৰু কি হয় কিছু মানে পুৰা খাই ন আমিটো ইমান খাবও নোৱাৰোঁ তাৰপিছত থাকি গ'ল। মানে পেকিং কৰি লৈ আহিছোঁ মানে, লৈ আহি ঘৰত খাইছো বস্তুতো মানে তুমি সেই গোটেই খিনি মিলাই মোৰ ভাগৰ মানে অ', ওঠৰস নে ঊনৈশ টকা হৈছিলে তাৰপিছতে কেকটোটো আছিলে উপৰিঞ্চি কিন্তু খাবলে মানে তোমাক মই ক'লোঁ নহয় ইমানেই ভাল নহয় তাৰ পাছতো মই বহুতবাৰ গৈ খাইছোঁগে তাত কিবা এটা মই মানে বাটাৰ চিকেনৰ নামটো মই বেলেগ আগত সোৱাদ নাপাওঁ মানে তাত যিটো সোৱাদ পাওঁ মানে, সেই খাই খাই মানে সেই তাতে ভাল লাগে।
তাত ভাল হ'ল ন' উম।
বহুত ভাল, বহুত ভাল। তাকেহে বাৰু দিয়া হ'ব। পিছত আকৌ কৰিম, দেই। ঠিক আছে দিয়া, অ'।